হেল্ল', হেল্ল', অ, শুনা পাইছো কোৱা?
হেল্ল', শুনিছে?
অ, শুনা পাইছো কোৱা তাৰপিছত
হেল্ল',
অ, শুনা পাইছো।
হেল্ল', শুনি ছা নে?
অ, শুনা পাইছো কোৱা?
কি, কি কৰি আছা কি কৰি আছা হেল্ল'!
অ' আছো ডিউটিতে আছো।
অ' ৰবা মই বাৰু আজি ঘৰতে আছো ৰবা ডিউটি যোৱাই নাই ৰবা। গাটো অলপ মানে বেয়া। মেডি, মেডিচিন লৈছো ভাল হব লাগে। সন্ধিয়ালৈ সন্ধিয়া হ'লে মানে অলপমান যাম আৰু দুপৰীয়া মানে যাম দিউ।
অ' বাদ দিয়া আৰু আৰু ক'ত ডিউটি যাবা এতিয়া আৰু।
অ' তাকে মাতি আছে মানে ডিউটিৰ পৰা।
কাটি দিয়া নেকি।
নাকাতে নাকাতে।
তেতিয়া হ'লে বাদ দিয়া আৰু কৈ যাব কৈ দিয়া মোৰ আজি গা বেয়া।
অ' তাকেই। কৈ আছো বাৰু ফোন কৰা নাই এতিয়ালৈ ফোন কৰিলে মানে যাব লাগিব আৰু।
অ' কিবা এপ্লিকেশন দিব লাগে নেকি মানে।
উম নালাগে নালাগে নালাগে মইতো ব্লিংকিত। অফিচত কাম কৰো ন' সেইবিলাকৰ নালাগে। তাপা অফিচতটো মোৰ ঘৰৰ পৰা দহ মিনিট মাত্ৰ।
উম অ' সেইটো হয় এইটো কিহৰ অফিচ।
ব্লিংকিট।
আচ্ছা -আচ্ছা কুইছিলা।
উম কৈছিলো। আহ, বাকী তুমি ভাবা, মানে আমাৰ অসমখন আগৰ চাই বহুত আহ উন্নত হৈছে না?
সটো হয়, আগ তে মানে এইটো অ', দুই তিনি বছৰৰ পৰা ভালখিনি ডেভেলপ
হয় হয় এটো তুমি চাব পাৰা মানে জাগাই জোগাই মানে ফ্লাইঅভাৰ, বহুত জোগাত মানে ব্ৰিজ বনাই দিছে। তাৰপিছত তোমাৰ বহুত জেগাত ফুটব্ৰিজ বনাই দিছে, তাৰ পিছত মানে নিবনুৱা বহুত মানুহক মানে চাকৰি দিছে।
এইটো হয় কিন্তু চাকৰি চাকৰিৰ মানে ক'ব গ'লে একচুৱেলি পাইছো কিছুমানে আৰু কিছুমানে আ কাম ক আমাৰ আতে ন চোৱা এটা পষ্ট ওলাব, তাৰপিছত তাতে চিট থাকে পঞ্চাশ এপ্লাই কৰিব দহ হাজাৰ বিশ হাজাৰ ক'ত আৰু ইমান
দহ হাজাৰ বিছ হাজাৰ
এই পি একজাম চেকজাম হয় যে কাৰে মোক কৈ থাকে একজাম দি আৰু মই কম আৰু ক'ত পাম।
উম, মানে দি চাব লাগে এটেম কৰি থাকিলে মানে ইটাৰভিউ, হয় হয়। তুমি য, তুমি যদি এক্সাম দশ টা মান দিয়া তাৰে ভিতৰতো এটাত চাকৰি থাকিব।
সটো হয়, লাক থাকে এইবিলাক কেতিয়াবা।
উম উম উম, লাক থাকে লাক থাকে লাক লাক, তাকে মই এইটোয়ে ভাবো মানে আজি এইখন চৰকাৰে অহাৰ পিছত মানে বহুত উন্নত হৈছে মানে। আগৰ মানে দুই তিনি বছৰ আগৰ চৰকাৰৰ কিন্তু গুৱাহাটীত মানে একো উন্নত আ এতিয়া এতিয়া বাহিৰৰ দেশৰ পৰা যদি মানুহ আহে
এইটো এইটো হয় কিন্তু বাহিৰৰ পৰা বহুত বহুত আ, হিমন্তই টো ভাল কৰিছা মানে, এই বাহৰি বাহিৰৰ পৰা মানুহ কেইটা আহে যে এতিয়া কিবা ফাংচন
হয় হয় হয়, তাৰপিছত এতিয়া যদি তোমাৰ তুমি চাপোজ গুৱাহাটী বহু দিন যোৱা নাই এতিয়া যদি কোনোবা এনেকুৱা মানুহ গুৱাহাটী আহে চিনিয়ে নাাপাব গুৱাহাটী ব্ৰিজৰ ওপৰত ব্ৰিজ, ব্ৰিজৰ ওপৰত
হয় নেকি, এইটো ক'ত কৰিছে?
এইটো ব্ৰিজৰ ওপৰত ব্ৰিজট কৰিম তো এ এইখিনি চাইডে কৰিছে, এ বেলতলা নে কোনোবা চাইডে কৰিছে।
আচ্ছা হ'ব দে।
মই কামতে ব্যস্ত থাকোঁ মই ওলোৱা নাই ন এইটো কাৰণে
থিকে আছে মানে উন্নত বহুত হৈছে, যেনেকুৱা তোমাৰ আঁচনি বহুত দিছে
অ'
ক আঁচনি বহুত দিছে মানে বাবু আঁচনি, মইনা আঁচনি এনেকুৱা দি আছে ন', যোনটো মানে পঢ় শুনাত সহায় কৰে, ছাত্ৰ ছাত্ৰী সকলক পঢ়া শুনাত বা পঢ়া শুনাৰ বস্তু ল'ব বা মোবাইল ৰিচাৰ্জ যিকোনো মোবাইল ৰিচাৰ্জ, পঢ়া শুনা বস্তু ল'ব, বা আজি কোনো বস্তু, ইমানো কি ভাবা কেনেকুৱা কেনেকুৱা তুমি? তুমি মানে কি ভাবা কেনেকুৱা কেনেকুৱা উন্নতি হৈছে মানে অসমখন, আগৰ চাই?
কেনেকুৱা উন্নত হৈছে? উন্নত মানে ক'ব গ'লে ব্ৰিজত তুমিতো কলায়ে, তাৰপিছত আৰু জবৰো হ'ল এইটো চবে মানে পাইছে আৰু কিন্তু তাও যিমান দৰকাৰ আছিল, আৰু এইটো এ আইৰ পৰা আৰু কিছুমানে এইটো পাইছে আৰু জব চব
স ক মুছলমান থাকে ন', চ' অসমখন বহুত উন্নত হ'ব মানে মই ভাবো।
সখিনি ডেভলপ হৈছে ক'ব গ'লে মোৰ হিচাপত, আগতকে
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'